উম, অ কি কৰিছা?
এই মই তোমাৰ বিচনাত বাগৰি আছো, কি কৰিছা?
অ, অ মই এনেই আছো তোমাৰ, ভাত - চাত খালা?
উম খালো দিয়া। এ তোমাৰ ভাত নহয় মানে আজি ৰুটি খালো বহুত দিন ভা ৰুটি খোৱা নাছিলো, মাহঁতে ক'লে যে ৰুটিকে বনা ৰুটিকে খাও বুলি কলে। এ বনাই দিলো আও খালো।
অ আচ্ছা আচ্ছা ঠিকে আছে বাৰু তুমি এনেই ৰুটি খাই ভাল পোৱা নে ভাত খাইয়ে ভাল পোৱা?
মই যে তোমাৰ ৰুটিহে খাই ভাল পাও, ভাতটো খাও আৰু আমাৰ ঘৰত মানে ৰুটিটো ইমান ন চলে যে সেইকাৰণে মানে তোমাৰ ভাত উম ৰুটিটো ইমান বনোৱা নহয় মাজে সময়ে বনোৱা হয়। ত আজি ৰুটি বনাবলৈ ক'লে কাৰণে ভালেই পালো, অ।
অ ঠিকে আছে বাৰু এতিয়া চ অ', ঠিকে আছে।
তেনেকেই।
অ', আমাৰ ইয়াতে ভাত পানীয়ে বনাইছে বাৰু। তোমাৰ কি কয় ৰাতি মানে আমাৰ ঘৰত মানে চবে ভাতে খাই ন' ৰুটিটো ক'ম খাই। তো মানে ভাতে বনাই বেছিভাগ।
আচ্ছা, ঘৰলে আহিলা নে কি তুমি এতিয়া?
অ', মই এতিয়া ঘৰলে আহিলো বাৰু, মোৰ মানে মাজতে তোমাৰ হ'ল বাৰু এক দুদিনমান হ'ল মই গাঁৱত গৈছিলো মানে আমাৰ।
উ, অ', মই ফটো দেখিছিলো, সেই ময়ো তোমাৰ ঘৰত নাছিলো নহয় ময়ো এনাই হঁতৰ ঘৰলৈ গৈছি লো, যোৱা পাঁচ বছৰ মান ধৰি মই যোৱাই নাছিলো এই ক্লাছ এইট মানৰ পৰা। এই তোমাৰ পঢ়া পঢ়াকে গ'লগে আকৌ যাবলে নোৱাৰিলো, তাৰ পিছত এইবাৰ বন্ধ পাওঁতে বোলো গৈ আহোগে দেই নহ'লে আকৌনো ক'ত যাবলৈ পাম বোলো, মই গ'লো ভালেমান কেইদিন থাকিলো, তোমাৰ পোন্ধৰ দিনত পোন্ধৰ দিন নে বাৰ দিন মান থাকিলো।
অ', ঠিকে আছে বাৰু তুমি এনেকে মাজে মাজে গাঁৱত যে গৈ থাকিব লাগে জানা, নহ'লে মানুহে মানে আমাৰ যোনবিলাক মানে ঘৰৰ মানুহ বিলাক হয় ন' ডাঙৰ ডাঙৰ সিহতে মানে অলপ বেয়া পায়। কেনেকে ইয়াৰ
মই ইমান দিনৰ মূৰত গৈছো ভালে পাইছে বাও, হ'লেও অলপ মানুহে ভাবে ন'! নাহে বুলি আমাৰ ইয়ালে বুলি, এনাইহতৰ ঘৰলৈ গৈছো ভালে পাইছে। খুব আদৰ-সাদৰ কৰিছে মোক মানে একদম। বহুত দিনৰ মূৰত গৈছিলো নহয় তাতে মই একেবাৰে, সৰুজনী ভনীয়েক ৰ জীয়েক, পেহীয়েক মানে। ত' পেহীয়েক নাই কাৰণে মোক একদম পেহীয়েকৰ জীয়েকক মানে কেন পুৰা মৰম কৰিছে মোক একদম। ইঘৰত যাওঁ মই মানে মাহঁতৰ পৰিয়ালটো বহুত ডাঙৰ ন'। তাৰমানে এতিয়াও মানে তোমাৰ তিনিটা নিচা আৰু দুজন এজনী জেঠাই আছেই। তাৰমানে তেনেকে। আকৌ তোমাৰ সেই তাতে তো দাদা বৌ হঁতৰ ঘৰ খিনি আছেই। তেনেকে মানে বহুত কিঘৰ হৈ যায় তোমাৰ মানে, যাবলৈ একদম মানে ভাগৰ লাগি যায় মানে। এবাৰ মানে তোমাৰ তাত আমাৰ তাত গ'লে মানে এদিন দুদিনৰ কাৰণে গ'লে নহয়েই মানে। এসপ্তাহ মান লাগে।
অ', সেইটোয়েতো তোমাৰ এসপ্তাহ লাগিবই, মানে ঘৰ বিলাক এটা ঘৰত সোমালে নহ'ব মানে বহুত খিনি ঘৰ থাকে ন' গাঁৱত চবৰ ঘৰতে এদিন এদিন থাকাই হ'ব।
আৰু মানে ইঘৰত থাকিলে ইঘৰত নাথাকিলে বেয়া পায় সিঘৰত থাকিলে সিঘৰত নাথাকিলে বেয়া পায়। পাই সেনেকুৱা কথা মানে। আৰু চবৰ ঘৰত গ'লে আজি ভাত খাই যাব লাগিব, ভাত খাই যাব লাগিব ভাত খাবলৈ বা ভাত খাম বুলি ভাবিলে মানে তোমাৰ বহুত দেৰি হৈ যায় নাই, সেনেকে তোমাৰ মানে থাকি যায় আৰু ভাত খালে, সেইকাৰণে মই যে একদম দুখৰ মানত ভাত নাখালো নহয় আমাৰ বৌ খেতি কিমান বেয়া পাইছে মোক।
অ', সেইটো কি কৰিবা এতিয়া, মোৰ সেইটোয়ে ময়ও মানে গাঁৱত গৈছিলো ন' মানে আমাৰ আছে জাগি ৰোডত তাতে আছে গাঁওখন মৰিগাঁও কয়, তাতে গৈছিলো তোমাৰ। তাত গৈ পেলাই মানে মেইন কথাটো কি আছিলে মোৰ যোৱা, তোমাৰ মোৰ যোনটো সৰু ভন্টি ন, মানে মোৰ মাক সৰু ভনীক আৰু মোৰ মাহীয়ে কৰে ছোৱালীজনী তাই মানে গাঁৱতে আছিলে মানে মা হিন্তৰ দেতা ঘৰত নাছিলে আৰু মাকে ইয়াতটো মানে আহিব নোৱাৰিব ন, ঘৰত বহুত খিনি কাম খাওঁ মাক থাকে আৰু বেলেগ ককাও থাকে ন, ত' মোকে মাতি যাই মা আনিবলে হা আমাৰ ঘৰতে এইক লৈ যায় তাৰপিছত মই গ'লো আৰু এদিন থাকি আহিলোঁ সিহঁতেও ভাল পালে ন' সেটোয়ে কথা আৰু। অ' আৰু জাগাটোও ভাল তোমাৰ যেনেকে তোমাৰ খেতি-বাতি এইবিলাক গাঁৱত টো হৈয়ে থাকে ন, কি ধুনীয়া লাগে।
মেইনলি মানে এইটো টাইমত যাবলৈ বেয়া মানুহবোৰে মানে খেতি কৰে নাই, মানে আৰু ৰাতিপুৱা টাইম তোমাৰ ৰুবলে যায়গে নহ'লে, কঠিয়া পাৰিবলৈ যায়গে। কঠীয়া তুলিবলৈ যায়গে তেনেকে মানে বেয়া আকৌ তোমাৰ যাবলে এনেই মানে খেত বিভাগে বাকীবোৰ দিনত যাবলে ভাল খেতিৰ দিনত মানে, এনেকুৱা গাঁৱৰ পৰিৱেশ ঘৰত যাবলে বা গাঁওৰ ঘৰত যাবলে বেয়া তোমাৰ চবেই খেতি কৈ আছোঁ নহয়। আমি বোৰহে নকওঁ তোমাৰ তেনেকুৱা কথা মই এবাৰ ৰুলোগে নহয়, জানানে নাই?
অ' তুমি ৰুব জানা নেকি কেনেকে খেতিত কেনেকে ৰুৱে?
মই তোমাৰ ৰুব নেজানো মই তোমাৰ ফটোতহে দেখিছোঁ আৰু চবেই ৰিলচ বনোৱা। মানে তোমাৰ এইবাৰ মানে আমাৰ যোনজনী বা এজনীঘৰত থাকিব গৈছিলোঁ মাহ, মই তোমাৰ এনাইহেতেওঁ আমাৰ খেতি কৰি কিন্তু মই এনাইহঁতৰ ঘৰত মানে দেৰিক গলোঁ কাৰনে বা ঘৰতে গলোঁ আৰু। চাবলে ত' মানে সিহঁতৰ এদিনা উঠাই দিলে আৰু যে তইহঁতি যাবি এনেই পথাৰখন চাই আহিবি কাৰণ গাঁৱলে আহিছোঁ যদি পথাৰখন নাচাওঁ ন, কিনো ফুৰা হ'ব। তাছত অ' চাৰে পাঁচটামান বজাতে উঠাই ইমান সোনকালে উঠাইছে অ'। পাগলোঁ পানী ইমান পানী আমাৰ মানে তোমাৰ আঁঠু তলল একে পানীয়ে তাইছ পিছত তোমাৰ ৰুবলে মই নেজানো নহয়, প্ৰথমবাৰ ৰুইছো গোটেই মোক ৰোৱনীসকলে চাইচ ছে নহয় নতুন নেকি লখিমী আৰু বোলে আহি মানে পৰম্পৰাগত মানে সেইটো এটা কি বুলি ক'ম আত্মবিশ্বাস আৰু ৰতুন ৰোৱনী আহিলে মানে লখিমী আহে বুলি কয়, কৈছে আৰু নতুন ৰোৱনীয়ে নতুন ৰোৱনী আহিছে লখিমী আহিব এবাৰ ধান পুৰা হ'ব বুলি কৈছে ছে মই ইমান ভাল লাগিছে শুনি সেইটো কথা তাৰ পা প্ৰথম খিনি মই ৰুৱ নাজানিলোঁ কিন্তু পিছলে মই আহিলোঁ আৰু আমি মানে পুৰা জানিলোঁ আৰু দুদৰা মাতি আমি ৰুলোঁ পাই লগতে লগৰ এজনী, তিনিজনী ছোৱালী আমি দুদৰা মাতি ৰুলোঁ।
অ' ঠিকে আছে এনেকে ৰুব লাগে ন, আৰু ময়ও জানা তাত মানে গাঁৱত আছ ন, মানে ৰাতি খোৱাটো মোৰ দেৰি হ'ল মানে মানে গাঁৱত মোক অকলে শুবলে দিছিলে ন' মানে এনেতো মানে অকলে শোৱা, মইতো এতিয়া ডাঙৰ হ'লো ন।
উম,
এতিয়া মানে ডাঙৰ হৈ বেলেগৰ লগত খুব নোৱাৰো অকলে মোক শুবলৈ দিয়ে মোৰ মানে ভয়তে ভয়তে শুওতে মানে এটামান বাজি গ'ল হা তই এটামান বাজি গ'ল তোমাৰ উঠিছো ৰাতিপুৱা চাৰে নটা মানত উঠাৰ পিছত তোমাৰ ভাবি লোৱা ব্ৰাছ চাছ কৰিছো তাৰপিছত মাহীয়ে কৈছে অলপমান গাঁওতো ঘূৰি আ যা এতিয়া ঘৰ মানে গাঁও আহিছো অলপমান ঘূৰিব দিছে আৰু মই এনে খোজকঢ়া খোজকাঢ়ি খোজকাঢ়ি গৈছো এনেকুৱা এটা অলপমান ওপৰৰ শ্লোপিং নিচিনা এটা আহিছে তাৰপিছত তলত আকৌ অলপমান আগত তলত যোৱা শ্লপ শ্লোপিং এটা আছিল তাৰপিছত মই অলপ চিধা গৈ আছিলো চাইছো আগত নদী এখন আছিলে ইমান ডাঙৰ নদী তোমাৰ এইফালৰ পৰা ওপৰৰ পৰা পাহাৰৰ পৰা পানী খিনি আহি সেই ফালে গৈ থাকে আৰু মই মানে চাই এনেকুৱা ধুনীয়া লাগিছে ন মানে ল মন গৈছে কি তাতে মানে পানীতে অলপমান গা ধুই দিওঁ বুলি
অ মোক বাৰু পানীত যাব নিদিয়ে মাহেতে বৰ ভয় কৰে দেই ভালেই জানা নে নাই সেইদিনাখন যিদিনা পথাৰলৈ গৈছিলো সেইদিনাখন মানে মোৰ ঘৰ যোৱা কথা আছিলে দেই তাৰপিছত মই মানে ফটো মাৰি ষ্টেটাচ লগাই দিলো মাক হাইত নকৰিলো বুলি একদম তাৰপিছত মায়ে চাৰে আঠটা মান বজাত ফোন মাৰিছে নহয় ঘৰ আহিবি নাই বুলি ইমান তিনিও ইমান ফু আহিছে মই ৰিচিভ কৰা নাই ভয়তে তাৰ পৰা বোলো ফোন টো ৰিচিভ কৰো নহ'ব বুলি শুনি মাৰিছো মই একদম চবকে মনে মন থাকিব কৈছো দে আৰু ৰ নি সকলেও মানে মনে মনে থাকিছে আৰু নিজে নিজে মনে মনে আছে তাৰপিছত মই বোলো বিচনাতে আছো উঠাই নাই বুলি কৈছো মায়ে একদম বিশ্বাস কৰি ললে নহয় পানী তলত নামিছো বুলি কওঁতে একদম মে মোক খালা লগাই দিলে হেতেন খালি এইবোৰ নকলো পিছত আহিয়ে কলোহি
অ ঠিকে আছে এনে মা আহুতে অলপমান মানে অলপ ভয় কৰে বাৰু পানীলৈ
পানীলে অ না আমি মানে ননমা নাই নমা খিনিলে একো চিন্তা নাই বাৰু
আৰু তোমাৰো কি ভয় কৰিব নালাগে এনেই তুমি তোমাৰ খেতিতে আছা খেতিতনো পানী কিমান হয় আঠু তললৈকে হয়
নাই নাই কিছুমানৰ আঁঠুৰ ওপৰলৈকেও হয়
হে কি কোৱা
উম
অ সেইটো আঁঠু ওপৰলেও হ'লে মানুহ মানুহ ডুবিব নোৱাৰে নহয় সেইখিনি পানীত।
নোৱাই বাৰু হ'লেও মানে কি হয় ভয় কৰে আৰু মাহঁতে
সেইটোৱে ভয় কৰাটো সেইটো ঠিকে
মাহত নামবাক নামাবিলাক চেনচিটিভ থাকে জানো
অ অলপমান সিহতে অ কোমল থাকে ন মানুহ বিলাক
উম, ইয়েচ
সেইটোৱে বহুত ভাবে কথাবিলাক আৰু তুমি এনেই গাঁৱত যে গৈছিলা গাঁৱত এনে ভাত পানীটো খাইতো ভালে লাগে ন গাঁৱৰ এনেকুৱা কেনেকে কেনেকে বনাই
ঘৰুৱা চাউল দিয়ে আৰু মোক জহা কোমোৰা খুৱাইছে হাম মাৰিছে কুকুৰা মাৰিছে চব মানে লোকেল খাইছো আৰু আৰু মানে তাত মানে আমাৰ যেনেকে চোৱা এইবোৰ শাক-পাচলিবোৰ কিনি অনা হয় হয় নে? কিন্তু সিহঁতৰ তাত মানে নহয়, সিহঁতে চব নিজে খেতি কৰে আৰু চব মানে বাৰীৰ শাক শাক-পাচলিয়ে খায়। আমাৰ ঘৰলে মোক এই যে বেত গাছটো যে বাঁহ গাছটো যে কিনো যে আমি অ' সেইটো দি পঠাইছে মোক। জহা কোমোৰা, জহা জাতিলাও এনেকে জহা চাউল চব দি পঠাইছে মোক বেগ ভৰাই ভৰাই। মই কৈছো নেলাগে বুলি মোক একদম ভৰাই দি পঠাইছে। মোৰ ইমান লাজ লাগিছে একদম।
সেই একো নহয় দিয়া মানে সেইটো
মৰমতে দি পঠায়। এনাইহঁতৰ ঘৰলে গ'লে মানে বেগ ফুল কৰি কৰি দিয়ে পঠায়।
সেইটোৱেইটো তোমাৰ ঘৰত মানে সিহঁতৰ মানে সিহঁতৰ তাততো দিবলে বেলেগ বস্তু নাথাকে ন' এনেকে শাক পাচোবিলাকে দিয়ে, ত' এইবিলাকে দিয়ে আৰু কোমোৰা, চোমোৰা মই
অ' আৰু মানে সেইবোৰ বেলেগ বস্তু দিয়াতকেটো অ' টো। বেগ বস্তু দিয়াতকেতো সেই বস্তু দিলেই লাপ আমাৰতো আমাৰটো হেৰি এনাই এনাইহে ওলাইছে। আপা এজনীয়ে যে হেৰি হাঁহৰ কণী দি পঠাইছে এ খাবিগে কুঁহি বুলি এনেকে এনেকে।
অ' হাঁহৰ কণী ন' মোৰো এনেকে লোকেল হাঁহৰ কণী দি পঠাইছে আকৌ লোকেল মুৰ্গীও দি পঠাইছে, এনেকে কণী বিলাক খাবলে। আৰু খাইও বহুত মিঠা লাগে ন'।
অ' অলপ অলপ লাগে বাৰু।
অ' সেইটোৱে আৰু মানে ভিতৰ ডিমটো কেনেকে কুহিটো, কুহিয়াটো তোমাৰ কেনেকে ৰঙা, ৰঙা ন' লোকেল ডিমৰ। মুৰ্গীৰ ভাল লাগিছে। লোকেল ডিমৰ যে তোমাৰ ভিতৰ কুহিয়াটো অলপ ৰঙা দেখিবলৈ ভাল লাগে ন'।
উম।
সেইটোয়ে অ' এইটো কুহিয়াবিধ কুহিয়া বুলি কৈ নে কিবা এটা কয় আৰু অ' কুহুমটো অ' কুহুমটো সেইটোৱে হয় দিয়ক। ঠিকে আছে, সেইটোৱে হ'ব দিয়ক তেনেহ'লে ন' ঠিকে আছে।
ঠিক আছে হ'ব দিয়া। কেতিয়াবা ফোন মাৰিবা আকৌ।
হ'ব দিয়া ঠিক আছে বাই বাই।
বাই বাই।